হেল্ল অঁ শুনিছা? এয়া তোমাৰ কি কয় এবাৰ অকমান সেই হাতৰ কাম অকমানকে কৰি আছিলো। নতুনকে কাম এটা হাতত লৈছো আক।
ভালে কৰিছা।
তুমি কি?
এ মই ওলাই গৈছিলো অকমান বৰ। তাহতৰ ঘৰলে আহি পাইছোহে, এ কিমাননো ঘৰত সোমাই থাকিবা আমনি লাগে যায় নহয়।
হয়, হয় অ।
অকণ বাহিৰৰে ৰখি থাকোতে একদম মহে একেবাৰে শেষ কৰি পেলালে?
অ বাকী মাহঁতে কি কৰিছে?
মাহতে ঠিকে আছে, মাহতৰ এই আছেই এনে টিভি চাই আছে। দেশৰ বা বাতৰি লৈ থাকে নহয়, এনি টাইম।
উম উম তাকেহে।
এইবোৰ চাইয়ে তাৰপিছত এতিয়া? যাব নেকি এতিয়া ভাত বনাবলৈ উঠি যাব আৰু?
উম, উম।
তাৰ মানে বৰতাহঁতৰ ঘৰৰ ফালে ৰাস্তাটো বনাইছে।
অহ।
ইমান ধূলি বা, নাকটো একে জন জনাই গ'ল একদম।
কোন জেগা?
এইখিনিতে হনুমান মন্দিৰৰ ওচৰতে?
অ, অ আচ্ছা গম?
তাৰপিছত আও অ একেবাৰে জন জনাই গল নাকটো।
উম, উম।
বালি সোপা উৰি গৈছে।
উম,
তাৰছে মানে বৰ্তাহতঁৰ ঘৰলে কিন নে। অ সিদিনাখন মানে বৰ্তাহতঁৰ ঘৰলে ডকাইত আহিছিলে, নে ডকাইতে চাগে আৰু দেই?
অ,
দিন, দিনতে। বৰমা বৰমা সেইটো কাৰণে খবৰ এটা লৈ আহিলগৈ মানে কি হয়। বৰমাহঁত বাহিৰত বৰমাৰ মানে ছোৱালীজনী আৰু নাতিনীয়েক ভিতৰত শুই আছে। জীয়েকে নতিনীয়াকে বৰমায়ে মানে আগফালে খোজকাঢ়ি ফুৰিছে আও বৰমাহঁতৰ যোনখন গেট মানে বহুত ওখ গেট মানে
উম
এনেকে ঠেলিব লাগে মানে, আৰু বহুত উজন মানে ঠেলিলে ঘাৰৰ ঘাৰ ঘাৰ ঘাৰ ঘাৰ এনেকুৱা আৱাজ দিয়ে মানে তেনে কোৱাতে মানে বৰমাই বৰমাহতে মানে বৰ্তা অলপ টাইমৰ অলপ সময় আগত মানে ওলাই গৈছে। আৰু চাগে মানুহে চাই থাকে দেই সেইবিলাক যে ইহঁতে কেইটা বজাত ওলাই কেইটা বজাত সোমাই তাৰপিছত মানে কি হ'ল বৰ্মাই ভাবিলে ইহঁতি শুই আছে মই অকণমান খোজ কাঢ়ো মানে একেবাৰে সন্ধিয়াও হোৱা নাই দেই আবেলিও হোৱা নাই মানে পোহৰে ঠিকে আছে। কিন্তু এতিয়া মানে কথা এটা হ'ল কি বৰমাহতৰ যোনখন ঘৰ নহয় সেইখন ঘৰৰ অকমান আগতে এখন ঘৰ আছে তাৰ পিছত বৰমাহতৰ ফ্ৰন্টৰ ঘৰখন ফ্ৰন্ট ফ্ৰন্টত থকা ঘৰখন মানে আগফালে থকা ঘৰখন সেইখনত মানুহ নাথাকে।
অহ'
আৰু কিনাৰৰ সেই যিখিনি মাটি আছে সেইখিনি আমাৰ মাটিয়ে, আকৌ' ইটো চাইডে কিনাৰ মাটি খিনি খালী মানে বহুত জেগা অ' কাবাক অ' আৰু মানে তেওঁলোকৰ ফ্ৰন্টৰ কিনাৰ ঘৰখনো মানে একদম চাদ- ধালাই ঘৰ, গতিকে সেইটো চিঞৰি তো নুশুনে কোনো কাৰণত। ত' কিবা এটা হৈ গ'লেও মানে সেইখিনি জেগাত শুনা নাপায় মানে।
অ' অ।
গতিকে মানে কিনাৰ জেগা খিনিও খাত খালী বহুত ডাঙৰকে খালি মানে, ধৰা এবিঘামান মাটি খালী আছে কিনাৰত। আৰু ইফালে ইটো চাইডে কিনা মাটিখিনি আমাৰ মাটি, গতিকে তাতো আমাৰ একো হোৱা নাই। তেনেকুৱা হৈ আছে। তাৰছত আও বা বৰমাই মইনো আজি সুধিলোঁ মইনো কি হ'ল বোলোঁ? তেতিয়া ক'লে যে হেৰি নহয়, মই আৰু এনেকে খোজ কাঢ়ি আছিলোঁ মই তলকিবই নোৱাৰিলোঁ। ল'ৰাকেইটা সোমালে নহয় বাইক লৈ আহি। মানুহজনী ৰখি থকা দেখিলে নহয়, আ কৌ বাইকখন ওলাই ওলাই গুচি গ'ল। পটককে ঘূৰাইছে বোলে। কৈছে মই তলকিবই নোৱাৰিলোঁ কি হল কি নহল। কিন্তু ল'ৰাকেইটা সোমাই আহিলে, একদম মানে বাইক যে গেটখন খুলি থোৱা আছে মানে দেই, বাইকখন মানে তালেকে সোমোৱাই দিছে। মানে সিহঁতৰ মেইন কথাটো কি আছিলে তুমি গম পোৱা? মানুহজনী যে ঘপককে বাহিৰতে থাকিলে কাৰণে ভাবিলে চিঞৰ বাখৰ কৰিলে ওচৰৰ মানুহ আহি যাব পাৰে। কিন্তু যদি ভিতৰত দৰ্জাখন খোলা থাকিলেহেঁতেন, তেতিয়া ভিতৰত সোমাই সিহঁতি অঘটন কৰি দিলে হেঁতেন। মানে বোলে মানুহ বিলাক চব ভিতৰতে আছে। উ সেহঁতি গৈ পেলাই ভিতৰত সোমাই পেলাই ডাইৰেক্ট, কাৰণ মানুহৰ মুখত তেপা মাৰি ধৰিলে ধৰা মানুহে একো ক'ব নোৱাৰে। বা ছোৱালী এজনীক ধৰি ললে সিহঁতৰ নাতিনীয়েক হঁত আছে, এজনী ছোৱালীক যদি গাই পাই ধৰি লয় নে মুখত যদি টেপা মাৰি ধৰে, তই একো নকবি তহঁতি নহলে চাবি আকৌ কিবা কৰিলে। সেই ছোৱালীজনীৰ কথা ভাবিটোতো, ধৰা মানুহে মনে মনে থাকিব ন। তেনেকুৱা কথা মানে। কিন্তু মানুহজনী বাহিৰত থাকিলে যে চিঞৰ মাৰি দিলেতো ওলাই আহিব ন কোনোবা এটা। বুলি ভাবি মানে সিহঁতে হেৰি কৰিলে। আৰু দমটো চোৱাচোন তুমি?
সঁচাকে দেই এইবোৰ দিন দুপৰতে অলপ সাহস নে বাৰু।
অ।
আজিকালি মানুহ আহিলে সেইকাৰণে এই গেট ছেট খুলি দিবলে ভয়ে লগা হ'ল।
নহয় মানে, কি বৰ্তাই মানে গেটখন খুলি ওলাই গৈছিলে আৰু সিহঁতৰ গেট খন যদি মাৰা থাকে কে, খুলিলে মানে আঁতৰ পৰাই আওয়াজতো শুনি মানে ঘ' ঘৰ ঘৰ ঘৰ ঘৰ এনেকুৱা কৰে মানে।
উম, গম পাইছো।
উম', মানে বহুত জোৰ লাগে খুলিবলে সেইখন গেট খন। গতিকে গেটখন খোলা আছিলে মানে, সেহেতিও ভাবিছে যে ওচৰৰ মানুহেও গম নাপাব, আমি মানে নিজৰ ঘৰলে যোৱা দি যাম মানে। তুমি কথাটো বুজিছা নে? নিজৰ ঘৰলৈ যোৱাদি যাম মানে। অ, মানে ডাইৰেক্ট বাইকখন সোমোৱাই দিছে মানে। আৰু সেহেতি নহয়, আজিৰ কথা নহয় কিন্তু। সেহেতি, সদায় চাগে আমাৰ বৰ্তা যোৱাৰ পিছত চাই থাকে।
অ সেইটোৱে। মানে লক্ষ্য কৰি থাকে, কোন থাকে বা কোন নাথাকে ঘৰ খনত।
অ।
কাৰণ নহ'লে পতককেতো মানুহে সাহস নকৰে ন তেনেকুৱা এটা কাম কৰিবলে।
অঁ। এতিয়া চবটছে ডাঙৰ কথা, কিনাৰ মাটি খিনিতো আমাৰে হয়।
উম উম
তাত ধুনীয়াকে মানুহে যদি তাত অকলে থাকিব হয়, তাতো সেইখিনি জেগালৈকো আহিব মানে তুমি ভাবা, যদি ছোৱালীজনী কেতিয়াবাতো এই অকল নাতিনীয়েক খিনি থাকে অকল তেনে থাক থাকে তেতিয়া কি হ'ল হেঁতেন বাও
সচাকে দেই, বৰ ডাঙৰ কথা।
আৰু এইবাৰ নাতিনীয়েকজনী এজনীতো হাই ছেকেণ্ডাৰী পাছ কৰিছে, ত' মানে সেনেকুৱা ছোৱালী থকা ঘৰতো বহুত প্ৰব্লেম ভয় ন এইবিলাক আৰু সিহঁতেটো হাঠিয়াৰ লৈ আহে।
উম ঘটনা এটা ঘটাই দিবলে কেই ছেকেণ্ড লাগিছে।
লাগিলে বস্তু দিব নোৱাৰক সিহঁতে বাচিবলৈ বাচিবলেতো মানুহ এটাক মাৰি পেলাব ন' সিহঁতি।
উম সেইটোৱে। মানুহৰ জীৱনটো যে বৰ ভয় হৈছে দেই। কি যে হব এইবোৰ। কিয় মানুহখন আজিকালি পৃথিৱীখনত মানুহে মানুহ মাৰিবলৈও ভয় নকৰা হৈছে।
তেনেকুৱাই হৈছে মানুহে মানুহক বুজি নাপায়, মানুহে মানুহক মাৰিবলৈ ভয় নকৰে। আৰু আজিকালি মানে কাক কি কৰিব পাৰো বেয়া হলেও, কৰো সেইটো ধান্দাতে থাকে।
মানে মা কিবা মানৱতা বোলা বস্তুতো নাইকিয়া হৈ হৈ গৈ আছে পৃথিৱী খনৰ পৰা।
অ
নে মানুহৰ বাৰু এইটো ভয়ো নালাগে নে, যে উম কাইলে মোৰ ঘৰত টো আছে মানুহ কাইলে মোৰ ঘৰত যদি তেনেকুৱা এটা অনিষ্ট হয় কি হ'ব, মানে সেই বস্তুটো ভয় নকৰে নে বাৰু মই সেই তাকেই চিন্তা কৰোঁ।
নহয় ৰবা সেহেতি ভয় নকৰে মানে মই এটা কথা বুজি নাপাওঁ হা, আজি দেই আমি সন্মানৰ কাৰণে বহুত ভয় কৰোঁ, সঁচাকে ভয় কৰোঁ কিন্তু সেই যোনে বেয়া কাম কৰে, সিহঁতৰ সন্মানছে মতলব নাই সঁচা কথা। কিন্তু আৰু এটা কথা সিহঁতৰ ভইয়ো নাই
নাইটো ভয় থকা হলে তাহাঁতি ইমান ডাঙৰ কাম এটা কৰিবলে সাহস কৰে নেকি
নকৰে সিহঁতৰ ভয় মানে কিহক লৈ জানানে নাই সিহঁতৰ কিন্তু শাস শাস্তিটো বহুত হেভি দিব লাগে আজিকালি মোৰ মতে কাৰণ মানুহৰ শাস্তিলে ভয় নকৰা হৈ গৈছে
সচাকে মানে আৰু নহয় এনেকুৱা হৈ আৰু এনেকুৱা হৈ গৈছে মানে এ দেখোন অটবোৰ মানুহ দেখোন বাছিয়েই আহিছে আমি আমাৰনো কি লষ্ট হব এনে -কোৱা হৈ গৈছে আজিকালি মানুহৰ ধাৰণাতো
ন সেইটোতো সেইটোৱেই কিন্তু মানে হলেও মানুহক কিবা এটা কৰিলেও নকৰিলেও কিন্তু মানুহবিলাকৰ ভয় নাই মানে এইবিলাক বেয়া কাম কৰিবলৈ সেতি ৰিয়েলাইজ নকৰে।
নাই একদম সেই
ৰিয়েলাইজ নকৰে মই মাজতে এই যে নিউজ এটা পাইছিলো, এই গৰু হেৰি নিয়ে যে। তুমি জানানে, আমাৰ গাঁৱৰ পৰা গৰু নিছে এজনী মানে, জগিছে, এজনী জগিছে তিনিদিন নে চাৰিদিন হৈছে মানে সেয়া গাখীৰ নাখায় মানে ন, এসপ প্তাহ, দছদিনলে। ত' তিনদিন নে চাৰিদিন হৈছে, ডাঙ-ডাঙৰ ককায়েকৰ দেই। সৰু ককায়েকটোৰ নিচে। ভাই-ককাই দুটাই সৰু ককায়েকটো নিচে, আজি জগো কাইলৈ জগো।
উম।
গাভিনী গৰু, একেদিনাখনেই নিছে তুমি ঘৰৰ পৰিৱেশ শটো ভাৱা। ঘৰৰ পৰিৱেশটো ভাৱা।
হয় অ', সঁচাকে দে মানুহবোৰৰ একদম ভয় ভ্ৰান্তি নাইকিয়া হৈ গ'লে।
আৰু এ সিহঁতৰো নাই ভয়। ভয় বেলেগৰহে আমাৰহে থাকে।
উম।
সিহেতি বেয়া কাম কৰা খিনি ভয় নাই। ভয় কৰে আমাৰ হে কিবা এটা কৰিব। আজি কাৰবাৰ সোণৰ চেইনডাল আছে সিহঁতে গড্ৰেজত থ'বলৈও ভয়, পিন্ধি যাবলৈও ভয়। তাতকে থাকা কি লাভ আছে বাৰু? না গড্ৰেজত থ'লে চোৰে নিব, পিন্ধি গ'লেও চোৰেই নিব।
উম, হয়। ক'তো শান্তি নাইকিয়া হ'ল দেই, উম। সঁচাকে পিন্ধিবলৈও আজিকালি মানুহে, উম। আৰু তোমাৰ, এতিয়া দেখোন সোণৰ বস্তু তোমাৰ পিন্ধি যাবলৈকে ভয়।
অ', আৰু মোবাইলটো থপিওয়া আছেই।
অ', তুমি মোবাইল টো আলি-গলিকে কথা পাতি যাবলৈ ভয় লাগে। মোবাইলটো তুমি
নহয়, আমি মানে আগতে ভাৱো যে মোবাইল ক'বালৈ ওলাই গ'লে অকলে আছো যেতিয়া কাৰবালে ফোন টো লগাই যাওঁ।
অ', সেইটোৱে।
অকলে
আজিকালি, ভয় লাগে।
অ', ফোনটো লৈ গুচি যাব।
আৰু সাওতে তোমাৰ গা, গা কাষেদিয়ে পাৰ টোৰ ওপৰত নিব, তুমি পাত্তাই নাপাবা।
উম।
আমাৰ কলেজৰে কিমান ছোৱালী মোবাইল নিলে।
নুলিয়াই। মই সেইটো কাৰণে ফোন নুলিয়াৱে, এটাই যেনে তেনে আছে সম্পত্তি আৰু।
উম, হয়।
ঠিকে আছে দিয়া বাৰু, হ'ব দিয়া।
ঠিক আছে, ঠিক আছে বাৰু হ'ব দিয়া।
হ'ব দিয়া, উম, উম, উম।